শুনিছেনে?
অ', শুনিছো- শুনিছো।
অ', আপোনাৰ খবল ভালনে?
অ', ভাল- ভাল। আপোনাৰ কেনেকা বাৰু?
মোৰো ভালে দিয়া।
অহ।
চাহ পানী খালে নে নাই?
অ', আপুনি খালেনে?
অ', মই খালো ৰবা আজি তুমি বা আজি তুমি বাহিৰত লগ পোৱাতে মোক কিবা এটা বিষয়ৰ -বিষয়ে জানিব খুজিছিলা মোৰ পৰা। কোৱা কি বিষয়ে জানিব খোজা।
অ', হয় মই জানিব বিচাৰিছিলো এই, এ এ, আমাৰ গছ আৰু গছ ৰোপনৰ বিষয়ে মই অলপ জানিব বিচাৰিছিলো। আপোনাৰ পৰা
অ', কোৱা -কোৱা কি জানিব খুজিছিলা?
অ', মই জানিব বিচাৰো আহ, আপোনাৰ মতে গছ আমাৰ বাবে কিয় ইমান প্ৰয়োজনীয়?
উম মোৰ মতে গছ আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ যিহেতু। গছ নাথাকিলে মানুহ আৰু জীৱ জন্তুৰ জীৱন চলোৱাত বহুত কঠিন হৈ পৰিব। অহ'। আমি যি শুদ্ধ বতাহত শাস্ত্ৰ লওঁ, বা সেই অক্স অক্সিজেনৰ এটা ডাঙৰ অংশ গছৰ পৰাই পাওঁ। ইয়াৰ উপৰিও গছে আমাক বহুতো ফল ফুল কাঠ ঔষধ বা জুই জ্বলাবলৈ খৰি দিয়ে তটো জানাই তুমি
হয়।
গৰ নহবা গৰমৰ দিনত ডাঙৰ গছত ছাত বহিলে বহুত আৰাম লাগে বহু চৰাই জীৱ জন্তু বা পোক পৰুৱাই ঘৰ গছতে বনায়। লগতে গছে মাটিৰ ওপৰতা ৰক্ষা কৰে। লগতে পৰিৱেশ সেউজীয়া কৰিও ৰাখে গৈছে।
হয়, হয়, হয় ঠিকে কৈছে বাৰু।
যেনে বৰষুণ হোৱাত ডাঙৰ ডাঙৰ ভূমিকা আছে। সেইবাবে মই ভাবো যে গছ অবিহনে মানুহৰ জীৱন কল্পনা কৰাতটো অসম্ভৱ।
হয় ঠিকে কৈছে। অ'। আৰু আপোনাৰ মতে গছৰ পৰা আমি কি লাভ পাওঁ বাৰু।
অ' মোৰ মতে গছৰ পৰা আমি বহুত ধৰণৰ লাভ পাওঁ প্ৰথমতে ক'ব গ'লে গছে আমাক শুদ্ধ বায়ো দিয়ে। যাৰ বাবে আমি সুস্থ ভাৱে জীয়াই থাকিব পাৰো। ক'ব গলে আম কঠাল নাৰিকল জামু আদি বহুত ধৰণৰ ফল গছৰ পৰাই পাওঁ। বহু ঔষধি গছৰ পৰা দৰৱ তৈয়াৰ কৰা হয়। আৰু কাঠৰ সহায়ত ঘৰ আচবাৰ দুৱাৰ খিৰিকী আন বহু বস্তু বনোৱা হয়। আৰু গছে ক'ব গ'লে গৰম গৰম যেতিয়া গৰমত দিন পৰে তেতিয়া গছে আমাক চাহ দিয়ে বৌ চৰাই চিৰিকট গতিকে গছত বাস কৰে লগতে গছে পৰিৱেশটো সুন্দৰ কৰি তোলে আৰু দুখন কমোৱাত সহায় কৰে এই সকলোবোৰ বাবে গছ আমাৰ উপকাৰী সম্পদ বুলি মই ভাবো।
উম।
হয় আপুনি ঠিকে কৈছে কিন্তু এই মানুহ বিলাকে আমাৰ গছ কিয় কাটে বুলি ভাবে আপুনি।
এইটো এটা বহুত বেয়া কাম কৰে মানুহ বিলাকে মোৰ মতে মানুহে বিভিন্ন প্ৰজন্ম ধৰ প্ৰয়োজনৰ বাবে গছ কাটি থাকে কোনোবাই ঘৰ বনাবলৈ হয় কোনোবা কাঠ বিক্ৰী কৰিবলৈ বা কোনোবাই নতুন ৰাস্তা অট্টালিকা নিৰ্মাণ কৰিবলৈ গছ তাতে। কিন্তু মানুহে এই গছ কাটিলে তাত ঠাইত আন এটা গছ নোৰোৱে। এইটো এটা বহুত বেয়া অভ্যাস। ইয়াৰ ফলত বনাঞ্চল দিনক দিনে কমি গৈ আহিছে। বহুত চৰাই চিৰি চিৰিকুটি বা জীৱ জন্তুৰে বসবাসৰ টানো হেৰুৱাইছে গছ কটাৰ ফলত মানুহে বা গছ গছৰ ভাগ গৈছে আৰু প্ৰদূষণো দূষিত হৈছে মই ভাবো যে প্ৰযোজনৰ গছ কাটিব লাগিলে সেই ঠাইত অন্যয় গছ ৰুৱাটো উচ্ছিত।
হয়, থিকে কৈছে। উম। এতিয়া কথা হ'ল আপোনাৰ মতে এতিয়া গছ নাথাকিলে আমাৰ কি কি সমস্যা হ'ব পাৰে এতিয়া।
অ' মোৰ মতে গছ নাথাকিলে পৃথিৱীত বহুত ডাঙৰ ডাঙৰ সমস্যা দেখা দিয়ে। প্ৰথমতে আমি শুদ্ধ বায়ো নাপাওঁ বা দুখত বহুতো দুখন বহুত বাঢ়ি যায়। গৰমত গৰমাৰত ত' আজিকালি ৰ'দ বহুত বেছি বাঢ়িছে গছ কটাৰ ফলত।
হয়, জানো জানো ঠিকে কৈছে বাৰু আপুনি।
অ' নহবা বৰষুণ ঠিক সময়ত নাহিবও পাৰে। আৰু খৰাং বা বানপানীৰ সমস্যা আদিও বাঢ়ি থাকে আজি গছ কটাৰ ফলত। আৰু বহুত চৰাই জন্তু বা আপক পকাই বাস কৰিবলৈ ঠাই নোপোৱা হৈছে।
অ'।
বতাহ কমি আহিছে খেতি বাতিৰ প্ৰতি কষ্ট হৈ আহিছে। লগতে গছ নাথাকিলে মানুহৰ লগতে সমগ্ৰ প্ৰকৃতিৰেো কষ্ট পায় সেইবাবে মই সকলো সময়তে গছ ৰক্ষা কৰিব লাগে বুলিয়ে ভাবোঁ।
হয়, ঠিকে কৈছা উ, আপুনি কেতিয়াবা গছ ৰোপন কৰিছেনে বাৰু?
হয়, হয়, হয়, মই কেতিয়াা আ মই বহুত বাৰ গছ ৰোপন কৰিছো। আমাৰ বিদ্যালয়ৰ বিশ্ব পৰিৱেশৰ দিৱসত মই গছ ৰোপন কাৰ্যসূচী কৰিছিলো। তেতিয়া মই আৰু মোৰ বন্ধুসকলে কেইবাটাও ফলৰ গছ ৰোপণ কৰিছিল গছ ৰোপণৰ কৰাৰ পিছত আমি নিয়মীয়াকৈ পানী নিদিওঁ। বা যত্ন নলওঁ কিন্তু এইটো ল'ব লাগে। আমি যত্ন লৈছিলো তেতিয়া গছ ৰোপনত সাৰ দিছিলো কেইবামান গছ বোৰ ডাঙৰ ডাঙৰ হৈ উঠি উঠা দেখিছিলো সেইবাবে মোৰ বহুত ভাল লাগিছিল। গছবোৰ ডাঙৰ ডাঙৰ হোৱা এই মই ভাবো যে আন মানুহকো গছ ৰোপন কৰি, কৰিব লাগে আৰু তাৰ যত্ন লোৱাটো উচিত বুলি মই ভাবোঁ।
হয়, ঠিকে কৈছে বাৰু আপুনি।
উম, এতিয়া বাৰু আপুনি আপোনাৰ প্ৰিয় গছ কোনটো বাৰু আৰু কিয় এতিয়া প্ৰিয় হয় প্ৰিয় বাৰু আপোনাৰ?
মোৰ প্ৰিয় গছ বুলি ক'ব গ'লে মই আম গছ বেছি ভাল পাওঁ। সৰুৰে পৰা আমাৰ ঘৰত চোতালত এটা ডাঙৰ আম গছ আছিল আ, গৰমৰ দিনত তাত ছাত বহি মই কিতাপ পঢ়িছিলোঁ। জোৰণি ল'বলৈ মোৰ বহুত ভাল লাগে তাৰ সেই গছজোপাৰ আগতে। গজোপাত বহুত চাই আছিল।
হয়, হয়,
সেই দৃশ্য চাই মোৰ বহুত ভাল লাগিছিল গৰমৰ সময়ত থাম খাবলৈ পাইছিলো সেই গছজোপাৰ পৰা আকৌ মানে কেৱল কলেই নিদিয়ে চাহ বা শুদ্ধ বটাহও দিয়ে আম গছে।
হয়, হয়,
গছৰ লগত মোৰ বহু সৰুৰ স্মৃতি জড়িত হৈ আছে সেইবাবে মোৰ প্ৰিয় গছ আম গছ ডাল।
হয় ঠিকেই হৈছে দিয়ক। অ', এতিয়া আপোনাৰ মতে আমাৰ চৰকাৰে গছ ৰোপন আৰু গছ সংৰক্ষনৰৰ বাবে কি কি কৰিব লাগে কি বুলি ভাবে বা আপুনি?
অ', মই ভাবো যে মোৰ মতে চৰকাৰে বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বা গাঁও বা চহৰত নিয়মীয়াকৈ গছ ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগে। বা মানুহৰ গছৰ উপকাৰিত তাৰ বিষয়ে সজাগ কৰিবলৈ বিভিন্ন প্ৰকাৰ প্ৰচনলা আদি চলাব লাগে। যিসকলে বেছি গছ ৰোপন কৰে তেওঁলোকক উশাহ দিব লাগে। কাৰণ তেওঁলোকক খাটিলেহে আৰু মানুহে গছ ৰুব তেওঁলোকক দেখি। বা ৰাস্তা বিদ্যালয় আৰু খালী ঠাইত বেছি বেছি গছ ৰোপন কৰিব লাগে। চৰকাৰে আৰু সাধাৰণে মোৰ মানুহে মানুহৰ লগতে কাম কৰিবলেহে আমাৰ দেশৰ সেউজা কৰি ৰাখিব বুলি মই ভাবোঁ।
উম, ঠিকে কৈছে বাৰু আপুনি। অ', শেষত বাৰু এটা কথা আছিল বা গছ আৰু গছ ৰোপনৰ বিষয়ে আপুনি কি ক'ব বিচাৰে এতিয়া শেষত?
কত মই এইটোৱে ক'ব বিচাৰো যে গছ আমাৰ জীৱনৰ এক অমুল্য সম্পদ। গছ অবিহনে মানুহ জীৱ জন্তু বা প্ৰকৃতিয়ে কোনে সুস্থ ভাৱে জীয়াই থাকিব নোৱাৰে।
হয়
হে হে অথবা গছ কটা বন্ধ কৰিব লাগে, আৰু নতুন গছ ৰোপন কৰাৰ অভ্যাস আমি আমি গঢ়ি তুলিব লাগে। কেৱল গছ ৰোপন কৰিলেই নহয়, গছ ডাঙৰ নোহোৱাৰ যত্নও লব লাগে, আমি যদি নিজৰ ঘৰ বিদ্যালয় বা গাঁৱৰ আশে পাশে গছ ৰোপন কৰো তেন্তে পৰিৱেশটো কিমান ভাল হ'ব তুমি জানানে?
হয় খুবেই ভাল হ'ব আমাৰ গছ
গছ ৰোপন আমি গছ ৰোপনৰ পৰাত ত' আজিৰ সময়ত আটাইতকৈ প্ৰয়োজনীয় কাম ঘৰৰ উপৰত এটা হয়, প্ৰতিদিনে বহু গছ কাটি পেলোৱা হৈছে। কিন্তু সেই অনুপাতে নতুন গছ ৰৱন নকৰে মানুহে।
হম
ইয়াৰ ফলত বনাঞ্চলও কমি আহিছে। আৰু পৰিৱেশ দূষিত হৈছে, যদি আমি আজিৰ পৰা বেছি বেছি গছ ৰোপন কৰো, তেন্তে শুদ্ধ বতাহ পাম গৰম কিছু কম হব, বা পৰিৱেশটো সেউজীয়া হৈ থাকে কিবা গছ গছ ৰোপণ কৰাৰ ফালত
হয় ঠিকে কৈছে
সংৰক্ষণ কৰে যিহেত, আৰু সেয়ে মই ভাবো যে প্ৰতিজন মানুহে বছৰত অন্তত এটা গছ হলেও ৰোপন কৰিব লাগে বুলি উচিত।
হয় ঠিকে কৈছে আপুনি।
তুমি পিছে গছ ৰোৱানে?
অ' মইয়ো গছ ৰোওঁ, মই কিন্তু বেছি নাজানো মই কিন্তু আপোনাৰ কথাটো-া আপুনি মই আজি ভালেই লাগিল খুব সেইকাৰণে মই এতিয়াৰ পৰা গছ ৰুম বুলি ভাবো আপোনাৰ আদেশ অনুসৰি আমাৰ ঠিক তেনেদৰে গছ মই ৰুম বুলি ভাবিম আজিৰ পৰা।
অ' অ' এইটো ঠিক কথা কৈছা তুমি, তুমিও গছ ৰুবা। মই আজি তোমাৰ লগত তোমাক তুমি যিখিনি জানিব লগা আছিল সেইখিনি মই কৈ বহুত সুখী হ'লো।
হয় হয় মই মোৰো ভাল লাগিল আপোনাৰ পৰা জানি কথাখিনি। মোৰ অ খুব জানিবলৈ মন আছিল।
ক
ঠিক আছে, বহুত বহুত ধন্যবাদ মোক কথাখিনি জনোৱা বাবে।
অ, ধন্যবাদ-ধন্যবাদ।
ধন্যবাদ।